অঁ শুনিছো তুমি।
ময়ো শুনিছো।
অঁ ঘৰতে আছা?
অঁ ঘৰতে আছো। তুমি?
অঁ ময়ো ঘৰতে আছো ৰ'বা। কি খবৰ?
ভাল। তোমাৰ?
মোৰো ভালেই ৰ'বা। তাকে ভাবিলো আজি মোবাইল ফোনৰ ওপৰতে অলপমান কথা পাতো নেকি আমি?
নিশ্চয় মোবাইল ফোনৰ ওপৰত কথা পাতিব পাৰি, যিহেতু এইটো আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। মোবাইল ফোন নোহোৱাকৈ আমাৰ দৈনন্দিন জীৱন পৰিকল্পনাই কৰিব নোৱাৰি, আজিকালিৰ যুগত।
হয় তুমি ঠিক কথাই কৈছা, বৰ্তমান মোবাইল ফোন এটা বহুত চৰ্চিত বিষয় হৈ পৰিছে, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে এই মোবাইল ফোনটো মানে মানুহৰ হাততে থাকে আৰু মোবাইল ফোনটো এটা দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰিছে দেই।
হয়।
আগতে এ মোবাইল ফোন হয়। কোৱাচোন।
আগতে মোবাইল ফোন।
হয় আগতে এ আগতে আগতে মবাইল ফোন খালি এ ফোন কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। কিন্তু এতিয়া ইয়াৰ জৰিয়তে বহুখিনি কাম কৰিব পাৰি। নহয়নে বাৰু?
হয় ঠিকেই কৈছা, ইয়াৰ জৰি়য়তে শিক্ষা, যোগাযোগ তাৰোপৰি বিভিন্ন ব্যৱসায় বিভিন্ন ধৰণৰ কাম কৰিব পাৰি আজিকালি। তাৰোপৰি শিক্ষাৰ জৰিয়তে অ শিক্ষাৰ যেনে অনলাইন ক্লাছ ই বুক ত আৰু বিশেষকৈ কভিড নাইনটিনৰ সময় পৰা ইয়াৰ ব্যৱহাৰ অতিকৈ বৃদ্ধি পাইছে। অ কভিড নাইনটিনৰ সময়ত ল'ৰা ল'ৰা ছোৱালী বিদ্যালয় যাব নোৱাৰিছিল, সেইবাবে অনলাইন ক্লাছৰ ক্লাছৰ জৰিয়তে তেওঁলোকে শিক্ষা লাভ কৰিছিল।
হয় তুমি ঠিক কথাই কৈছা, আ মোবাইল ফোনে যোগাযোগ ব্যবস্থাও বহুত খিনি সহজ কৰি তুলিছে। আমি ধৰা এখন আমি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আগতে ধৰা ইমান সহজতে কথা পাতিব কথা পাতিব নোৱাৰিছিলো। আজিকালি কিন্তু মুহুৰ্ততে সেই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কথ কথা পাতিব পাৰি। বা ভিডিঅ' কলৰ কলিঙৰ জৰিয়তে ইজনে সিজনক আ দূৰ দূৰৰ দেশৰ পৰাও এ কথা পাতিব পাৰি বা খন্তেকতে বা বাতৰি ল'ব পাৰি, আ আজিকালি প্ৰযুক্তিবিদাৰ জৰিয়তে মোবাইল ফোনৰ প্ৰযুক্তিবিদাৰ মবাইল ফোনৰ জৰিয়তে বহুতখিনি আমি আগুৱাই গৈছো বা বহুতখিনি আমি লাভান্বিত হৈছোঁ, তুমি অলপ আগতে ঠিক কথাই ক'লা যে, কভিড নাইনটিনৰ পৰা মোবাইল ফোনে শিক্ষাৰ জগতত বহুতখিন প্ৰভাৱ পেলাইছে, কাৰণ স এই কভি কভিড নাইনটিনৰ লকডাউনৰ সময়তে আমি অনলাইন ক্লাছ কৰিছিলো, তাৰ ফলতে আমি শিক্ষা লাভ কৰিছিলো নহ'লেবা খিনি সময়ত আমাৰ বহুত এ জীৱন নিৰ্বাহৰ বহুত খিনিয়ে কষ্ট হৈ পৰিছিলে, যদি অনলাইন ক্লাছটো নাথাকিলে হয় আমাৰ শি ক্ষা ক্ষেত্ৰত বহুত খিনিয়ে প্ৰভাৱ পৰিলে হয়। নহয়নে বাৰু?
অকল শিক্ষা ক্ষেত্ৰতে নহয় অনলাইন বেংকিং হওঁক, ডিজিটেল পেইমেণ্ট হওক আৰু আজিকালো বেছিভাগে নগদ পইচাৰ অ সলনি ইউ পি আই ব্যৱহাৰ কৰে। আৰু বা কোনোবা সৰু দোকান হওঁক বা ডাঙৰ দোকান হওক সৰুতে অম ডিজিতেল পেমেন্ট ব্যৱহাৰ কৰা হয়। আৰু অকল দোকানতে নহয় বিভিন্ন পৰিবহন যাত্ৰাত ডিজিতেল পেইমেন্ট ব্যৱহাৰ কৰা হৈছে আজিকালি।
হয় তুমি ঠিক কথাই কৈছা আৰু আজিকালি মানুহে নগদ ধনৰ পৰিৱৰ্তে ইউ পি আই মানে ইউ পি আইহে বে হয় কৰে কাৰণ নগদ ধণৰ মানুহে ভাবে যে নগদ ধন ৰাখিলে এনেকে ক ৰাস্তা দি থাকিলে ক'ৰবাত পৰি যাব বা চুৰ হ'ব বুলি মানুহে বেছি ভাবিলে আহ সেইকাৰণে মানুহে ইউ সেইটোৱে নিজৰ লগত ৰখাটো মানে সাৱধান বুলি ভাবে। আৰু এনেকে মনোৰঞ্জনৰ ক্ষেত্ৰ মনোৰঞ্জনৰ মনোৰঞ্জনৰ ক্ষেত্ৰতো ধৰা মোবাইল ফোন বহুত খিনি উপযোগী হৈ পৰিছে আ গান শুনা চিনেমা চোৱা খেল খেলা আদি বিভিন্ন ধৰণৰ কাম আমি মোবাইল ফোনৰ জৰি়য়তে কৰিব পাৰো, তোমাৰ কি বাৰু মতামত।
মইও তোমাৰ মতে মত আমি মনোৰঞ্জন বিভিন্ন নাচ গান খেল মোবাইল ফোনৰ জৰিয়তে আমি যেতিয়া পঢ়া শিক্ষাৰ ক্ষেত্ৰত যে আমি কিবা বিচাৰি পোৱা নাই বা তাৰ পৰা আমি উলিয়াব পৰা নাই এইটো আমি যেতিয়া আমি মোবাইলত এইটো ব্যৱহাৰ কৰো তেতিয়া আমি বহুত হয় তেতিয়া তাৰ পৰা আৰু মোৰ মত তেদিয়াম যেনেকৈ সকলো বস্তু যে পাই তাৰ অপকাৰিতাত থাকে মোবাইল ফোনৰ উপকাৰিতা নহয় নে
হয় তুমি ঠিক কথাই কৈছা মবাইল ফোনৰ যথেষ্ট অপকাৰিতা আছে আৰু অতিধিক ব্যবহাৰ আমাৰ অপচয় হয় বিভিন্ন ধৰণৰ সময় অপচয় হয় আৰু অধ্যয়নত বাধা সৃষ্টি কৰিব পাৰে মোবাইল ফোনটো যদি আমি এনেই ব্যৱহাৰ কৰিয়ে থাকো তেনেহলে ধৰা আমাৰ মানসিক চাপতো চাপ বৃদ্ধি পায় আৰু শৰীৰত যথেষ্ট খিনি প্ৰভাৱ পৰে কাৰণ আমাৰ চকুৰ তল বিলাক চকুৰ তল বিলাক কলা হৈ যায় তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ অ কষ্ট হয় দিয়াচোন
হয় ঠিকেই কৈছে তাৰপৰি তুমি গোৱা মতে অ দৃষ্টিশক্তি কমি যায় মূৰৰ বিষ হয় আৰু আজিকালি ছাত্ৰ ছাত্ৰী সামাজিক মাধ্যমত আৰু অনলাইন এপত আশক্ত হোৱা দেখা যায় টো অনুচিত নহয় নে
তুমি ঠিক কথাই কৈছা কাৰণ আহ বহু ছাত্ৰ ছাত্ৰী আজিকালি সামাজিক মাধ্যমত আৰু অনলাইন খেলত আসক্ত হৈ পৰিছে তাৰ কাৰণে ধৰা দীঘলীয়া সময় মোবাইল ব্যৱহাৰ কৰিলে চকু মূৰ আৰু টোপনিৰ সমস্যাও হব পাৰে
হয় ঠিকেই কৈছা আৰু লগতে ব্যক্তিগত তথ্য চুলি চাইবাৰ চাইবাৰ অপৰাধ বা অম খোৱা খবৰ সমস্যা এইবোৰো আজিকালি বৰ প্ৰচলিত হৈছে মোবাইল ফোনৰ বাবে
হয় অ আৰু ব্যক্তিগত তথ্য চুৰি কৰা চাইবাৰ অপৰাধ আৰু কোৱা খবৰৰ সমস্যও বৰ্তমান বৃদ্ধি পাইছে ম‌ই জোৱা কালি নিউজত চাই থাকোতে পালো ত এজন অ ল'ৰা আৰু ছোৱালীৰ মাজত কিবা অলপমান ব্যক্তিগত সমস্য হৈছিল যাৰ ফলত ল'ৰাজনে ছোৱালীৰ এ ফটো আৰু হ ভিডিঅ' আৰু ফটো বনাই কিনে ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰি পেলাইছে যাৰ ফলত ছোৱালীজনীয়ে নিজৰ আহ নিজৰ মানে নিজৰ নিজৰ জীৱন ধ্বংস কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে ত এইবিলাকেই আৰু মোবাইল ফোনৰ যথেষ্ট খিনি অপকাৰিতা
হয় ঠিকে কৈছা আমি মোবাইল ফোন আচলতে বেয়া নহয় কিন্তু আমি আমাৰ ওপৰত যদি নিৰ্ভৰ কৰে আমি সেইটো তাৰ ভাল ব্যৱহাৰ কৰো বা অনুচত ব্যৱহাৰ কৰো যদি আমি ভাল ব্যৱহাৰ কৰিম হাব ইটো যিমানে উপকাৰী নহওক কিয় আমাৰ বাবে অপকাৰিতা হব আমাৰ বাবে অপকাৰিতা দেখা যাব আমাৰ কাৰণে ক্ষতিগ্ৰস্ত হব এইটো আমাৰ বা সমাজৰ কাৰণে
হয় হয় তুমি ঠিক কথাই কৈছা আৰু আজিকালি বেছিভাগ ছাত্ৰ ছাত্ৰীকে চাবা আহ তমাৰ তেওঁলোকে মাক দেউতাকক ক'ব যে মোবাইল ফোনটোৰ পৰা পঢ়িম বা জ্ঞান আহৰণ কৰিম বুলি কি মোবাইলটো লৈ আহিবা কিন্তু বিভিন্ন ধৰণৰ সাজিক মাধ্যমৰ এপ তেনেকুৱা ইনষ্টাগ্ৰাম হোৱাটছআাপ ফেচবুক আদি সামাজিক মাধ্যমৰ এপ চলাই থাকিব যাৰ ফলত তেওঁলোকৰ যথেষ্টখিনি সময় নষ্টও হয় আৰু তেওঁলোকৰ পঢ়াও নহয় ত এইবিলাকে চাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ তেনেহলে তেওঁলোকে ভৱিষ্যতে এজন নাগৰিক হৈ কিনে ভাল নাগৰিক হৈ জিলিকি উঠিব পাৰিব তুমি কি ভাবা?
হয় ঠিকেই কৈছা। আমি এইবোৰ উম ব্যৱহাৰ কৰাটো উচিত। কিন্তু আমি নিৰ্দি সময় লাগে যে এইটো আমাৰ প সময় আমি এনেকুৱা কৰিব নালাগে। আৰু কেতিয়াও মিছা কচা কৈ পিনে এইবিলাক চলাব নালাগে নিজৰ মা দেউতাৰ পৰা। আৰু তেনেকে আমাক যথে ত খিনি ভৰসা কৰে।
হম
মোৰ মতেদি আমি যদি ইয়াক ধাৰ ব্যৱহাৰ কৰি উপকাৰী উপকাৰী সজ সজৰি। আৰু ইয়াৰ সঠিক ব্যৱহাৰে আমাৰ মূল কথা। আৰু আজিকালি দেখা যায় যে ল'ৰা ছোৱালী বোলে বেছিভাগ বাহিৰলৈ নাযায়, শাৰীৰিক পৰিশ্ৰম নকৰে, উম তেওঁলোকৰ বৃদ্ধিৰ বিকাশ নহয় ঘৰত মোবাইল চাই থাকে, তেনেকে সিহঁতৰ বিভিন্ন লোক হ'ব পাৰে। আৰু এটা কথা আজিকালি বহুত বহুতে লোকে একেলগে বহি থাকে পৰিয়ালৰ মানুহে কিন্তু তেওঁলোকে নিজৰ মাজত কথা বতৰা নাপাতে। তেওঁলোকে তেওঁলোকৰ হাতত এটা এটা মোবাইল ফোন এনেকুৱা এনেকুৱা কৰাটো মোৰ বাবে অনুচিত নহয়নে?
হয় হয় হয়, তুমি ঠিক কথাই কৈছা। তেওঁলোকে নিজৰ জীৱনৰ লগতে ধ ধ্বংস ধ্বংসকৰণ আহ মানে সৃষ্টি কৰে এইবিলাকৰ জৰিয়তে। আহ তেওঁলোকে নিজে নিজৰ জীৱনতো ঠগাই থাকে, তেওঁলোকে মাক দেউতাকক মিছা কথা কয়। আৰু তুমি আজিকালি মোবাইল ফোনৰ আহ বহুত খিনি আগবাঢ়ি যোৱা বুলিও কব পাৰি, কাৰণ চাবা আগতে ৰজা মহ মহাৰজাাসকলে বা আগতে বিভিন্ন ধৰণৰ আহ যুগত মানুহে এখন দেশৰ পৰা আন এখন দেশলৈ খবৰ পঠিয়াব লাগিলে বা কিবা বাতৰি লবলৈ হলে পাৰ চৰাই সিহত চিঠি বান্ধি দিছিল তাৰ পিছতহে তেওঁলোকে দুই তিনৰ পাৰ চৰাইটো উৰি যায় পেলাই বেলেগ দেশত খবৰ বা বতৰাটো দিছিল। তাৰ পিছত আৰু সেই সেইখন দেশৰ পৰা এইখন দেশলৈ উত্তৰ আহোতে যিমান খিনি সময় লাগিছিল সেইখিনি সময়ত মানুহে ৰখিব পাৰিছিল বা ধৈৰ্য ধৰিব পাৰিছিল। কিন্তু আজিকালি তেনেকুৱা নহয়। মানুহে এক ছেকেণ্ডৰ ভিতৰতে মেজটো দিব লগালগ আহ পেচটোৰ ৰিপ্লাই আহে বা ঠিক তেনেৰে আনেশৰ আমি আহ মূৰ ততে খবৰ গম পাব পাৰো বা বিভিন্ন ধৰণৰ বাৰ্তা গম পাব পাৰো।
হয় ঠিকেই কৈছা। আৰু ৰজা মহাৰাজৰ ক হাতত গেলেগে আৰু কেই আৰু কেইখনমান বছৰ আগতোন সেই কি
মান
যে নতুনক চিঠি পঠাইছিল। তেওঁলোকে উম সেই চিঠিৰ এটা কথাটোয়ে বেলেগ আছিল নিজে লিখি পিনে নিজৰ তাতে ভাব বোৰ উদয় কৰা, বা সেইখন পঢ়ি পিনে যিটো এটা ভাল লাগিছিল আজিকালি সিটো নাপায়। মানুহে এক উম এক চেকেণ্ড ভিতৰতে মেচেজ কৰে, ইমেইল কলে, আজিকালি সিটো আগৰ দিনত যেনেকুৱা আছিল যে চিঠি পঠাই বা ডাক ডাকঘৰৰ জৰিয়তে চিঠি পঠাই এটা আনন্দটোৱে বেলেগ আছিল সকলোৱে লক্ষী শিকিছিল অপেক্ষা কৰি শিকিছিল বোলে তাৰ চিঠি আহিব মই চিঠি প থাম কিন্তু আজিকালিৰ ভিতৰত
হয় তুমি ঠিক কথাই কৈছা দিয়া চোন। প হা মোবাইল ফোন আমি ধো ভাবো সাৱধানতাৰ আৰু সীমিত ভাৱে ব্যয়ৱহাৰ কৰা উচিত। তাৰ ফলতহে আমি ছাত্ৰ ছাত্ৰী সকলে আহ জীৱনত আগবঢ় আগবাঢ়ি যাব পাৰিম
ই মোবাইল ফোন জ্ঞান যোগাযোগ আৰু উন্নয়নৰ এক শক্তিশালী মাধ্যম। আমি ইয়াৰ সদায় উপ উপকাৰী দিশতটো ল'ব লাগে আমি ইয়াৰ অপকাৰী অপকাৰিতা কেতিয়াও লব নালাগে। তেতিয়াহে আম লাভান্বিত হ'ব পাৰিম।
হয়, সদায় অকল অ হয় অকল মোবাইল ফোন বুলি নহয়, আমি সবখিনি বস্তুৰে বেয়া দিশতটো আওকাণ কৰি কিনে আমি ভাল দিশ বিলাক লৈহে আগুৱাই যাব পাৰিম। তেতিয়াহে আমি জীৱনত আমাৰ সফলতা লা আহ সফলতা লাভ কৰিব পাৰিম।
হয় ঠিকেই কৈছা। তেতিয়াহে মোবাইল নে আমাৰ জীৱন অধিক সহজ আৰু উন্নত কৰি তুলিব।
হয় ছাত্ৰ ছাত্ৰীসকলে যিমান পাৰি সিমান খিনি মোবাইল আহ মোবাইল ফোনৰ পৰা দূৰত থকাই ভাল তেতিয়াহে তেওঁলোকে যদি যিমান উন্নতি কৰিব পাৰে বা যিমানখিনি হওক আহ শিক্ষক শিক্ষয়্ৰীসকলেও অনলাইন ক্লাছেছ কৰাবোৰ বন্ধ কৰি দিব লাগে বা অনলাইনত নস্তিয়াবোৰ বন্ধ কৰিব লাগে তেতিয়ে তেওঁলোকে ছাত্ৰ ছাত্ৰী। স কলে নিজেও অলপমান পঢ়িবলৈ চেষ্টা কৰিব।
হয় ঠিকেই কৈছা।
অহ আজি তোমাল লগ কথা পাতি বহুতখিনি অভিজ্ঞতা হল আৰু যথেষ্ট ভালো লাগিল।
হয় মোৰো বহুতেই ভাল লাগিল।
মাংস আনিলো। ধন্যবাদ আছিলে সামৰো উম। স